হেল্ল' অ এয়া। বিছনাত বাগৰি আছো গৰমতে।
অ মই ভাবি
অহ পাইছো। ভাল তোমাৰ?
অ আছো দিয়ক আপোনালোকৰ ভাল ন?
অ ভালে অ অ খাই-বৈ উঠিলা?
খালো এই মাত্ৰ খালো ভাত।
ময়ো খাই-বৈ বিছনাতে বাগৰি আছোঁ। অ'
অ শুই আছিলে ন?
অ'- লাইন টো নাই নহয়।
ইমান দিগদাৰ দিছে নহয় আমাৰ ফালেও নাই। মই ফোনটো কৰিছিলোঁ, কিবা বোলে হেৰি কাম কৰি আছে।
অ' বহুত সময় হ'ল লাইন নাই। অ'- তাকে- অ'
কিবা ট্ৰেন্সফৰ্মাৰৰ কাম কৰি আছে সেই মেইন্‌ ৰোদৰ বোলে।
অ'- আ'
অ'- সিহঁত আছে? মাইনাহঁত ঘৰত আছে?
অ'- মাইনাহাঁতে এজনীহে থাক কে দুজনী নাথাকে নহয়। আছে তাই এই স্কুলৰ পৰা আহি শুই আছে। উম ভাগৰ লাগে।
গৰম পৰিছে আজি।
অঁ- ভাজি ভাতহে খালোঁ আজি।
অ'
আজি মই চাহ ভাজিলোঁ। চচৈ বনালোঁ। কচু ঠোৰো বনালোঁ। তাৰপিছত মাছ ভাজিলোঁ। হু হু
কেতিয়াবা চব ভাজি ভাজি কৰিয়ে ভাল লাগে।
অ'- ভাজি কৰিয়ে ভাল লাগে। অ'- তাৰপা আকৌ দালি চালি বেয়া পায়, ভাজি ভাতেই ভাল পায়।
এ ময়ো কিন্তু। এনেকে কেইবেখনো হ'ব লাগে এখন লা পুৰা এনেকে শুকান ভাজি দু অখনমান ভাত কিতা খাই ভালহে লাগে দেখোন। দালিতকে। অ ভাল লাগে ন?
মই আকৌ চচ খৰিয়া সৰিয়হ দি পেলাই বনালোঁ, খৰিয়হটো ইমান ভাল নাপাওঁ ইমান।
উম, এই ময়ো ভাল নাপাওঁ। সৰিয়হ দিয়া মই মাছৰ তৰকাৰীটো সৰিয়হ দি যে বনাই, মই বেয়া পাওঁ খাই, কিয় নাজানো।
অকমান মছলা দি বনালে ভাল লাগে। লে আকৌ ধুনুৱে সৰিয়হ দিহে ভাল পায়, দুইজনী খাদ্য বেলেগ এমা
এ এখন ঘৰত চব বেলেগ বেলেগ হলে দিগ দিগদাৰ লাগে ন, একেটাকে বনালে ভাল। হেয়া চবৰে
অকণমানহে খাইছোঁ।
উম।
সৰিয়হৰ আঞ্জা দি ভাল ভাল ন অঁ, তাৰপৰা দালি বনাবও এলাহ লাগিল এজনী মানুহৰ কাৰণে ন।
কিয়নো নহয়। চবৰ জুতি বিলাক বেলেগ। ন, চবৰে জিভা বেলেগ নহয়
উম জিভা বেলেগ।
বেলেগ বেলেগ। হে হে হে। হয় দিয়ক।
খালোঁ আৰু
ময়ো আমাৰ সেয়া মাছ বনালে। তাকে খালোঁ। ভোল আলু এনেকে মছলা, মচলা দি বনালে ভাল লাগে। তাকে।
অঁ মাছ তথাপি ভাল লাগে খাই, মাছটো, অঁ।
মই টেঙাৰ ভিতৰত মানে বিলাহীটোহে ভাল পাওঁ অকমান, তোমাৰ বাকী টেঙা মোৰ ভালে নোপাওঁ। খাবলৈ।
অঁ। এ এদিনা প্ৰথম দিনা ৰাখা মাছ অলপ টেঙা দি। খবৰ ভাল। এনে দুদিনৰ মাছ চাহ খালা?
উম', উম', জালুক, জিৰা সৰহকে দিব লাগে।
হৰকে দিবা লাগে। অ'।
ভাল লাগে খাই। কিন্তু
টেঙা নিদিলে ভাল নহয়। মই অ'। উম
জীয়া মাছোতো বেয়া পাওঁ মই টেঙা। আ-হা-হা।
উম-উম-উম-উম। উ', জীয়া মাছত ভাল পাওঁ। এই ডাঙৰ মাছ মছ কিটা কনী হোৱা। সেইকেইটা বেছি ভাল পাওঁ টেঙা দি বনালে।
অ', আমাৰ মাহঁতেও ভাল পায় দে, টেঙা।
অ', সেইকেইটাত টেঙা দি বনাব লাগে। বৰ ধুনীয়া লাগে।
উম', উম'।
কণী হয়। সবাই-সবা হয়। যে ভাঙা মাছ কেইটা আ-হা-হা-হা-হা পেটেলা হৈ হৈ থাকে। হা-হা-হা অ', হ', হ', তেনেকে আমিও ভাল পাওঁ। আনে খাই পাগলা
হ-হ, আ ম খাইছেনে নাই? চিজনৰ এতিয়া
আম এতিয়া কিনাই নাই নহয়। এই ধুনুয়ে সিদিনাখন স্কুলৰ পৰা আনিছিলে ঘৰুৱা আম। সেয়া খালো কালি। ভাতৰ লগত কাট বোলে। ঘৰুৱা আমকেইটা খাই ভাল লাগে। হয় নে? উম',
শিকিছে ন'।
পকিছে, সিহঁতৰ ইস্কুলৰ ল'ৰা ছোৱালীয়ে দিবি সেই আছিলে।
উম।
বৰ ধুনীয়া আমকেইটা খাবলৈ। পোক-চোক নাই। নো সৰু যেনিবা আমকেইটা সৰু। সৰু।
ভাতৰ লগত নাই, নিৰামিষ ভাত হ'লে খাবলৈ ভাল লাগে ভাত
অ দালি ভাত ভাতৰ ‌লগত খালি দালি ভাগৰ লগত সেয়া, উম, এনে কিনা আমটো আনিছিলে এদিন মিঠাই নাই।
এই টেঙা সেই তাকে কৈছো মোৰ মোৰ দাঁত টেঙাই গ'ল, গোৱা আনিছিলে যে।
অ'।
মই ভাল পোৱা নাই খাই, আনিলে, সৰহকে আনিছে যেনিবা এই
আমাৰ নাই সৰহকে আনা দু দুটা নে কি আনিছিলে, খাই ভাল নাপালোঁ।
তেনেকই উপায় নাই আৰু অলপ নিমখ চিমখ জলকীয়া চলকীয়া তেনেকৈহে খাব লগা হৈছে।
উম ই তেনেকুৱা আমকেইটা হেৰি কৰিব লাগে আৰু অকণমান কুট হেৰি কৰি সানি পেলাই অকণমান চেনি চেটিয়াই দিব লাগে।
অ', অ', মই টেঙা হলে বেয়া পাওঁ কিয় নাজানো।
নিমখ আৰু চেনি। অকমান দিব লাগে। উম, তাৰপিছত জলকীয়া সানি লে হে ভাতৰ লগত খাব নোৱাৰি, আইন এনেই খাব লাগিব আম খোৱা নিচিনা।
খাম বুলি কাটি পেলাই মই কি কৰিছোঁ, সেই তেনেকে নিমখে জলকীয়াই সানি একে আঙুলি দি হেঁচি ভাঙি লৈছো লৈ, অ, উম। তেতিয়া হেনেকে গিলি গিলি থৈছোঁ আৰু। অ', মই চোমা মানে দাঁত যে খুব
অ চোবালে ইমান দাত টেঙাই। উম অ চোবাব নোৱাৰ কিন্তু এই লেচুটো টেঙা হলেওঁচোন দাত নেটেঙাই কিয় বাৰু?
এই লেচুটো ইমান টেঙা নহয় নহয় আপুনি চাবচোন আৰু লেচুটো সৰু বস্তু ন মাংসটো কোমল নহয় জানো বেছি
অ সেইকাৰণে উম।
বেছি জোৰ দিব নালাগে নহয়, অ কোমল নহয় মাংস।
নাই আমাৰ দাত নাথাকে। আম ঘত মোৰ লেচু বেলেগ টেঙা যদি অকণমান খাওঁ।
আপুনি জলফাই কেঁচা জলফাই মইযে নোৱাৰোয়ে, আৰু টেঙাব সেইটো কিমান টান কেঁচা জলফাইটো কিমান টান, বা ইমান নোৱাৰোঁ নহয় খাবলে। কেঁচা জলফাই যে', মই নেখাওঁয়ে। পকা হ'লে অকণমান খাবলে। অ, বা পকিলে, অ সেইটো আকৌ এয়া পকা টো যে। পকাটো নেকি তেতিয়া অকণ ভাল লাগে। চোবাব নেলাগে যিটো আৰু।
এ', আগতে কিমান? চোবালো ন।
হেল,
মই আগতে ধেই চোবালো।
উম এ মই আকৌ হেৰি মই আকৌ। আগৰ পৰা চোবাই খাব নোৱাৰো টেঙাটো।
মই এল পি এম ইত পঢ়ি থাকোতে আৰু এপাত এপাত আম কুটি লৈ সেয়া চোবাই কিবা খাওঁ,
কিন্তু নেমুটো মই আগতে চিৰসহলে নাখাও। কে', কম ৰস যে নেমু এটা, এটা ছিজনত ওলাই নহয়। তেতিয়া মই সেইটো চোবাই খাই ভাল পাওঁ।
উম', মই সেয়াও চোবাই খাওঁ আগতে। এটা দাঁত গ'ল।
উম।
এন বিয়া খাব গৈছিলোঁ। শুনাই ক'লে নেমু টেঙা একে তাই ইমান চোবাই চোবাই খাই আছে। তাইছত ম লোৱা মোৰ দাঁতেই নাই দেই, তই এনেকে নেমু টেঙা চোবাই খাইছ, মই খাবই নোৱাৰোঁ। চেপি লৈহে খাব পাৰিম মই। পানীত তেনেকে খাওঁ, তাৰ পিছত মোৰ সন্মুখতে মানে মানুহ বহিছে নহয়। হে বিয়া অঁ মাংস দিছে, মাংস খাই আছোঁ মই। মই যেতিয়া দাঁত নাই বুলি ক'লে মানুহজনে মোৰ মুখলৈ চাইছে ভাবিছে মানুহজনী দাঁত নাই কেনেকে মাংস খাই আছে।
অঁ
পিছত একে হাঁহি, সি কৈছে আপোনাৰ যদি দাঁত, আপোনাৰ দাঁত নাই মাং কেনেকে খাইছে টাইছত মই বোলো নহয় মাংস খোৱা দাঁত আছে।
টেঙা খোৱা দাঁত নাই।
নাই বোলো, বিয়া ঘৰলে অঁ সেই একেবাৰে
অঁ হয়তো ন কেলে নহয়নোৰ তোমাৰ দাঁত নাই যদিনো মাংস কেনেকে খাই আছে।
আপোনাৰ দাঁত নাই বোলে মাংস কেনেকে খাইছে। মই বোলো নহ, মোৰ তই হাঁহি হেল' ন মাং পাদ তাতে বনালো।
দাত নাই অ', হয় দিয়ক আহ মানে কৈছো নহয়।
এতিয়া গাঁত নাই ন? সিহঁতে একে চোবা অ। কেবেৰে যেনেকে চোবাই চোবাই খাই।
হোম। অ', দে।
ইমান ধন্য
মই আজিকালি নুৱাও নেমু চোবাই খাবলৈ, দাত টেঙাই বৰ। নুৱাও এতিয়া কিয় নাজান আনো হোম।
চেপি লৈ সেয়া পানীতে হেৰি দিহে খাওঁ নিমখ
উম, আমাৰ বাইদেউ এজনীও, তাই কি কৰে ভাত চাত খাই লৈ পেলাই দালিয়ে হওক বা, মাংস হলে এনেই পানী অকণতে নিমকণ চেপি তেনেকে খাই দিয়ে।
হোম।
উম।
এতিয়া কি কৰি আছা?
এতিয়া এয়া অকমান মই বোলো ভাত চাত খাই পেলাই মই বোলো ফোন এটা কৰো অ', খুৰিলে কৰি পেলাই হ'ব দিয়ক। অ।
অ।